অ হেল্ল'
কি খবৰ?
আটচা। ভালেই, ভালেই, ভালেই। তোমাৰ?
আহ ভালেই। বাকী খোৱা বোৱা?
ভালেই বাৰু মোৰো।
আটছা। খানা-পিনা হলে নে নাই? খানা-পিনা? অ মোৰো হোৱা ন দেৰি আছে।
মোৰো হ'ব ধৰিছে আৰু তথাপি অ খাব মন নাই
অ নাই টাইমটো হৈয়ে গৈছে বাৰু নটা মান বাজিলে বৰ্তমান বহি আছো এতিয়া অ ইমান গৰম দিছে ভাত
নকবি আৰু গৰমটো কি কৰো উপায় নাই একো কৰিব নোৱাৰি গৰমটো
একো কৰিবই নোৱাৰি এনেকুৱা গৰম দিছে অকন বৰষুণ দিয়ে তাৰ পিছত আক- কৌ গৰমটো পেলাই দিয়ে পাপ হ
আমাৰ ইয়াত বৰষুণ দিলেও বৰষুণ বেছিকে দিয়ে গৰম পুৰা ৰ'দ দিলেও বেছিকে দিয়ে কি কৰো উপায় নাই
সেইটোৱেটো মানুহে ফেন চেন এই চব গছ গছনি নাথাকিলে জানো কেনেকে থাকিলে হয় ন
অ তেতিয়া গোটেই মানুহ কেইতা নাথাকিলে হেতেন
উ নাথাকি দেই গৰমত যোতে ততে অকন গছ চছ যততো তোমাৰ কিছুমান জাগাত চাবাচোন গছ চচ নাথাকি
হয়
বিলাক মানুহ কেনেকে থাকে ন বা
আমায়াত গছ-
অ অ বেছি ৰ'দ দিলে মানে ৰ'দ পৰে ইমানো মানে নপৰে তোমাৰ ধৰি লোৱা ইউ পি ইউ পি তোমাৰ বিহাৰ চাইদত ইমান হেৰি নাই না গছ গছ- নি তাত পপুলেশ্যনটো বেছি যে ত তোমাৰ উম পুৰা এক- দম এনেকুৱা মানে ফৰ্টি ডিগ্ৰী পাই যায় ফৰ্টি ফাইভ ডিগ্ৰী কেতিয়াবা ফিফ- টি ডিগ্ৰীও পাই যায় আমাৰতো ইয়াত ইমান নাই হায়েছ আমাৰ যায় তোমাৰ থাৰ্টি থ্ৰী থাৰ্টি ফ'ৰ এনেকেই যায়
ফৰটি ওপৰত।
ফৰ্তি উপৰত নযাই, মানে থাৰ্তি এইট, থাৰ্তি নাইন এনেকুৱা ুৱাই থাকে আমাৰ টেম্পৰেচাৰটো
বিহাৰতো বিহাৰত অ'
ইমানত গ'লেতো মানুহ আমাৰ ইয়াৰ মৰি যাব দে
অ বিয়াৰতো নকবি বিয়াৰ ম ঠিকেইছে
অ' বৰষুণ পৰায় নাই তাত ইমান মানুহ। গৰমত বাপৰি মৰি আছে আটো চিজনত খুব আম চাম ওলাইছে না
হ!
আৰু প্ৰায়ভাগতো তোমাৰ আম বিলাকো বিহাৰৰ পৰায়ে আহে
হয় তাতো বৰষুণ হোৱাই নাই, কেনেকে উঠিছে জানো-
নহয় তাত তোমাৰ এগ্ৰিকালচাৰ বিলাক ভাল ন ফাৰ্মিং উ তাৰ মাটি চাটি বিলাক ভাল, অ' আমাৰ ইয়াত আকৌ পুৰা মেডি দি পেলা কৰে ন, পুৰা মেডিচন চেডচন দি দিয়ে যে সেইটোকাৰনে - প্ৰায় ভাগ তোমাৰ আমাৰ ইয়াৰ আম বিলাক ত মানে বেছি পোক ওলায়। পুোক ওলাই আকৌ বেয়াও ওলাই যায়। ত' সেইটো কাৰণে সিহতি মানে মেডিচিন দি দিয়ে আৰু সিহঁতৰ আকৌ মানে তোমাৰ যেতিয়া পুলিবিলাক- লগাই, না। তেতিয়া, তোমাৰ? হেৰি কৰে মানে, মেডিচিন নহয় কিবা, কিবা এটা নাম আছিলে ময় পাহৰি গ'লো সেইটো বস্তুতো মানে দি, দিয়ে তাৰপিছত আৰু একো নিদিয়ে মানে পোক চোক যাতে নাখাও মানে নেচাৰেলি হয়, আৰু ইহঁতৰ পৰা। মানে হেৰি? মই তোমাৰ ধুবুৰী। যাওঁতে তেতিয়া মানে খাই দিলো মানে। আৰু প্ৰায় ভাগ মানে ধু তেতিয়া আহে আৰু বস্তু। টো আৰু তোমাৰ ধুবুৰীত। পৰা আকৌ গুৱাহাটীলৈ। টান্ফাৰ হয়, তেনেকে মানে ট্ৰনফাৰ ট্ৰনফাৰ হৈ, আহে। বস্তু বিলক। কিন্তু ধুনীয়া লাগিছে, মিঠা মানে পোক, চোক একোওলোৱা নাই। আকৌ তুমি যদি বেছি দিন। থৈ দিয়া ত সেইটোৱে গেলি যায়, বেয়া হৈ যায়। আজিকালিতো তোমাৰ বস্তু বিলাক ফ্ৰিজত থলেও ভাল। নথয় মানে বস্তুবোৰ বেয়া হৈ, হৈ যায়।
বেছিভাগ মেডিচিন ইউজ কৰে, সেইকাৰণে।
অ, আজি কালিতো চব্জিত
চব-চব্জিটোটো, হ।
আজিকালি খেতিয়কে জানো কি খেতি কৰি আছে বা।
এদিন লৈ পিনি অ।
তোমালোকৰ সেইফালেতো বেছি। ধানৰ খেতি কৰে ন।
আহ বেছিভাগ ধানৰ খেতি কৰে, এতিয়া চিজন চলি আছে অহ
চলি আছে ন, লগাইছে নে নাই?
আহ ধান-চান লগোৱা নাই বাৰু।
অ, লগাব। আৰু চাগে ন, কেইদিনমানৰ পাছত খাব, যাব লাগিব এদিন তোমাৰ ঘৰত।
অহ, আহিবি।
তুমিও আহিবা এদিন আমাৰ ঘৰত একেলগে যাম আৰু ঘূৰিবলৈ যাম কৰবাত এবাৰটো গৰম বন্ধত টো দিবই না। অ তেতিয়া যাম আহিবা ঘুৰিবলৈ
অ এক মাহ এনেই ইয়াত থকাতকৈ
অ ঘুৰিব আহিবা ধুনীয়াকে আমি প্লেনো বনাই লম কৰ'বাত কৰবাত ঘুৰিবলৈ যাম
উম
মিলাই লম ধৰি লোৱা লগৰ কেইটামান গোটাই লম আৰু ধুনীয়াকে ঘুৰিবলৈ যাম আৰু উম এনেতো তোমাৰ হেৰি মই এইটো ভাবিছো যে তোমাৰ অৰুণাচল নহ'লে শ্বিলং যোৱাটো ভাল হ'ব কোনটো?
এইটো মানে, বিছাৰিটো গোটেই টিম কেইটা মিলি পিনি কিবা কৰিব লাগিব এতিয়া, চিলেক্ট কৰিব লাগিব।
আহ।
এতিয়া। অ', ইজনে এইটো লগত এই ইজনেইতো কবই। এইটো ক'ব সেইকাৰণে গোটেই কেজিকাত বৈ পিনি দি। এতিয়া কিবা দি কৰি পি ভালেই হ'ব তেতিয়া।
এটা গ্ৰুপ এটাকে খোলো নেকি ন।
অ', কুলি বলাই
অ, অ, গ্ৰুপ এটাকে খুলি লৈ ধুনীয়াকে কথা চথা পাতো ন।
অ,
তাৰপিছ পাতি লৈ তাৰপিছত তুমিও মিলোৱা মইও মিলাও তাৰপিছত মানে আডাৰ বাজেট থ'ব লাগে আৰু ধৰি লোৱা জোখতকে বেছি নহয় আৰু তোমাৰ হাত হাততো যিমান পইচা থাকিব মোৰ হাতত যিমান। পইচা থাকিব এতিয়া ইমান দিহে আমি যাব পাৰিম হয় ন নহয়।
হয় হয়।
অ, তেনেকেই মিলাও আৰু মই লগৰবোৰক কবা আৰু তেনেকেই মিলাবলে।
অ, পিছে গ্ৰুপত কেইজনমানান মানুহ থাকিব এইটো।
কজন মানুহ থবা।
মতে এই যে প ছয় সাতজন দহজন মান
অ দহজন মানতো ঠিকে আছে তেতিয়া হলে। মানে অকন বেছি থাকিলে ধৰি লোৱা আমাৰ বাজেট টো কম পৰিব। উম আৰু যদি কম থাকে তেতিয়াহ'লে আমাৰে পইচা বেছি যাব অ। আমাৰ পইচা ধৰি লোৱা নাই একদম দুই হেজাৰ তিনি হেজাৰ মিলাব লাগিব এটা গাড়ী ভাড়াত। মানে এটা মানুহে দুই হেজাৰ দুই হেজাৰ কৰি দিব তেতিয়াহে কাৰণ শ্বিলংতটো অকণ দূৰত আছে না ত' তোমাৰ। বহুত টাইম লাগি যাব যাওঁতে যাওঁতে আৰু ভাড়াও বেছি। ল'ব।
উম।
তোমাৰ মোৰ পৰা ধৰি লোৱা দুই হেজাৰ ললে তোমাৰ পৰা দুই হেজাৰ ললে কিমান হল।
আ চাৰি হাজাৰ এতিয়া।
চাৰি হাজাৰ আকৌ দুজনৰ পৰা তেনেকেই ললে চাৰি চাৰি আঠ হাজাৰ। তাৰ পিছত আকৌ ধৰি লোৱা এজন থাকিব। পাঁচ জন যাম হা তাৰপিছত কিমান হব অ আঠ। আঠ আৰু এইফালে এক হাজাৰ বা ন হাজাৰ হ'ব।
উম
ন হাজাৰ বহুত পৰি যাবত আমাৰে পইচা আধা দি গুচি যাব দেখোন।
এতিয়া থাত গৈ পিনি ঘূৰাই আহবলৈগে কিবা পইচা নাথাকিবই তেতিয়া।
অ আমি মানে মিনিমাম মিনিমাম
পইচা টিমৰ কিবা এ কিবাত মানে ল'ব লাগিব এতিয়া।
অ নাই মানুহোতো মানুহটোতো বাৰু ওলাই যাব সেইটো টেন লাগিলো আমাৰ হাতত এনে কিমান পইচা থাকিব লাগে।
কম চে কম উ পাঁচ ছয় সাত হেজাৰ মান ভালে হয়ত এনে। থাকিলে।
এক তাৰো লৈ ল'ম যদি লাগি যায়। ক আমাৰ
উ
নে কি কোৱা?
নহ বাজেট চাই মানে পইচাটো লৈ যাব লাগিব তেতিয়া। মানে পাৰ্ষটত নোযোৱাৰ আগত কিবাটো কৰিব লাগিব আৰু। ক'ত কিমান যাব তাত যা কিমান যাব ন ৰুম ভাৰাত কিমান যাব। কিমান যাব এনে যাত
নহয় অকন এক্স অকন এক্সট্ৰাও লৈ ল'ব লাগিব যদি আকৌ
অ এক্সট্ৰটো এক্সট্ৰটো থাকিবই নহ'লেতো
অ অ সেইটোৱেটো। এক্সট্ৰাটো মিলাই ল'ব লাগিব অ। আৰু তোমাৰ হেৰি কি কয়? কিবা খাব লগীয়া বস্তুও লৈ যাম দেই। মানে বনাই কিনি নহয় আৰু ধৰি লোৱা, মানে এই চব। ধৰি লোৱা এই ফল মূল চল মূল এই চবেই হ'ল। কিবা কিবি ব্ৰেদ চব লৈ যাম মানে আৰু। খাব। কাৰনে এনেতো হোটেলত থাকিলেতো তাত
অ এইটো খানাত কোৱাকৈ নিজে লৈ নিজে আহ নিজে লৈ যোৱাাতটো ভাল মানে।
যদি বেয়া হৈ যায় যাওঁতে যাওঁতে আমাৰ। সেইটোওতো হ'ব পাৰে। অ কেঁচা বস্তু সেইটোতো যেনেকে যেনেকে ফল মূল, অ ব্ৰেড চ্ৰেড এই চব লৈ যাম ডিম চিমিক। সিজাই লৈ। তেনেকে লৈ গৈ আৰু ধুনীয়াক মানে দিনত তোমাৰ ঘূৰি চুৰি এই চব মানে বস্তু বস্তু খিনি খাই দিলো ধৰি লোৱা, তেতিয়া ৰাতিটোতো খানাতো লাগিব না এক টাইম উম তেতিয়া আমি হোটেলত খাই দিম। মানে যাবই পইচাই ক'ব গ'লে কিন্তু অকণ চেফলি মানে মানুহ বেছি থাকিলে তেতিয়া পইচা কম গ'ল হয় আমাৰ। সেইটো কাৰণে যিমান পাৰা মানে মানুহ গোটোৱা। মইয়ো গোটাই আছো।
অ মানুহ কেই মই গোটাম বাৰু লগৰ কেইটা।
অ তুমি কৈ চাবা লগৰ তেতিয়া কি কয়।
অ, তাকে গ্ৰুপটো গ্ৰুপ গ্ৰুপটো খুলি পিনি গ্ৰুপত এড কৰা মানে কিবা, মেছেজটো কৰি দিয়া এতিয়া। এতিয়া মানে, কিবা কৰি পিনে অ।
অ', ঠিক আছে। অ, তুমি তুমি কেইটামান নাম্বাৰ, হেৰি মানে গ্ৰুপত মানে হেৰি কৰা, মোকো এড কৰি দিবা। অ, এড কৰি দিবা। তাৰপিছত মেছেজ দিবা। তাৰ পিছত আমি কথা-চথা পাতিম আৰু। অ, কাৰোবাৰ মন এ এতিয়া চাই লোৱা যায় নে নেযায় আকৌ। কিছুমানৰ বহুত প্ৰব্লেম থাকে ন আকৌ। অ, অ।
অ, এইটো টাইমত বা এইটো দিনত কিবা হ'ব হয়, সেইকাৰণে। কাৰোবাৰ প্ৰব
অ, অসুবিধা আহিব পাৰে তেতিয়া আমি টাইম, দে টো চেঞ্জ কৰি দিম।
অ।
মানে গ'লে জুলাই মাহত যোৱাটোৱে ভাল হব। ব, তাত মানে বহুত ঠাণ্ডা। ঠাণ্ডা আৰু মানে প্লেচটো ভাল।
প্লেছ অ'।
আৰু তোমাৰ এনে আগষ্ট ছাগষ্টত গ'লে মানে ভাল নালাগে। তাকে তোমাৰ বন্ধ, বন্ধ চন্ধ না কিছুমানে আকৌ, সেইটোৱেই কলেজত পৰাও ফ্ৰী হ'ব লাগিব ন চবত ফালে চাব লাগিব। উম। তোমাৰতো এতিয়াতো বন্ধ দিয়া নাই বাৰু দিবহে চাগে ন। অ। অ', মোৰো দিব আৰু তোমাৰ জুলাইত পৰা, কিমান তাৰিখৰ পৰা দিব আৰু।
হয়, এতিয়া টাইমটো উলিয়াই পিনি আৰু ঝাম আৰু এনেই
অ' অ' অ' অ' অ'। তেনেকেই কৰিব লাগিব কোৱা আৰু, উপাই নাই। তুমিও চাই লোৱা আৰু। কি হয়, তাৰপিছত মিলাই মিলি আমি দুইটাই গৈ থাকিম আও। আৰু কেইটামান লৈ ল'ম, ঠিক আছে? অ' ঠিক আছ হ'ব দিয়া।
ঠিক আছে হ'ব, অ'।